অ শুনিছো কোৱা
উম ক
উম কি কৰি আছিলি
এই ভাতকটা খাই পেলাই এনে এইবোৰ অ সোনকালে খাও মই
উম আমাৰ দেৰিয়ে হয় বনাই আছে হোৱাই নাই
অহ অ আমাৰ সোনকালে
উম উম
সে খাওঁ আৰু কি আজি পাপাই বনালে মধু ফুলম যে
পাপায়ে বনাই
অহহ নহয় মায়ও বনাইছিলে মা বনোৱাৰ পিছত পাপাক খাবলৈ মন গ'ল মানে সে মই সুফুলন তাৰপাছত আকৌ অ ঐ হেৰি যে খুন্দু চাউল যে
খুন্দু চাউল অ
অ আমাৰ অসমীয়া থলুৱা খাদ্য আৰু
উম উম
এ মধু ফুলন খুন্দো চাওল তেনেকে এইবিলাক মাছ আনিলে মাছেদি বনালে অ সেয়াকে খালো
ভালে কৰিলে এই এনেকেই ভাল লাগে গৰম দিনত খাই।
গৰম দিল সুনেকে। ভাল লাগে আৰু স কেনে কুৱাম আৰু। তই কি বলাইছে।
ভাত বনাই আছে। দালি বনাই আছে তাৰপিছত উঠিনি ৰাতি মই যে বনাইছিলো দুপৰীয়া সেয়া। মাংস আছে তাৰপিছত আকৌ উম উম আৰু ভাজি আছে ভাত। কেৰেলা ভাজিয়। অ ভেন্দি ভাজি।
মই আকৌ বেয়া পাওঁ ভাত কেৰেলা হে হে
ভাত কেৰেলাক বোলে। মায়ে কৈ থাকে তাকে শাক পাচলি বোলে ৰজা বুলি কোৱা। খাব লাগে
এ হ'ব বেলেগ। খাও নহয় ত তই এনেই শাকৰ ভিতৰত কি ভাল পাওঁ।
শাকৰ ভিতৰত পালেং শাক লাই শাক। কলমৌ শাক।
অ কৰ্মশাগটো ভাল লাগে উম।
ভ মায়ে বুটলি আনে। মই তাৰপিছত আলুৰ লগত ভাজি পেলাই খাওঁ। ধুনীয়া লাগে আৰু কণী অলপমান নি দিলেও ভাল লাগে ঢেকীয়া খাওঁ কথাটো নক। ককবাই ঢেকীয়াই কণী।
অ বহুত ধুনীয়া লাগে মই কৰি। হেৰি এটা বনাইছে। এইটো নৰসিংহ পাত। তাৰ পিছত মানিমুনি ভেদাইলতা সেইবোৰ যেতিয়া চা মানে। পিচি ল'ব লাগে।
অ আদানহুৰুি।
তিয়া সৰু সৰু মাহ। মাছৰ লগত যে মানে তৰকাৰী এটা বনাই ন।
অ বহুত ধুনীয়া লাগে সেইটো খাই।
বহুত ভাল লাগে।
উম।
শিঙি মাছৰ লগত বহুত সোৱাদ হয় বহুত ভাল লাগে।
উম উম
বাকী ক কিবা কথা আছিল নেকি ফোন কৰিলেি
নাই এনেই মন চন ভাল লাগি থকা নাই ৰ
আহ কি হল
এ কলেজৰ মানে আমাৰ বিয়ে চাৰি বছৰ কৰে নে নকৰে কৰিলেও কি হব আৰু বেগ লগা খিনিৰ কি হ'ব এইবিলাক বহুত টেনচন
উম হয়
ভালকে একো নকৈও গম পাইছ নে যদি ধুনীয়াকে এছ অ পি এখনে দি দিলে হয় যে কাৰ কি হৈ আছে প্ৰব্লেম খিনি গোটেইখিনি দি পেলাই তোমালোকে পাৰিবা নে পিছত মানে দিব কনজিুমাৰ তেনেকে যদি দি দিলে হয় নহয় তেতিয়া মানে ম হে ষ্টুডেন্ট খিনিও অকমান
হয় অকমান সুবিধা হল হয় উম এ মই সেইটো কাৰণে তিনি বছৰেটোকে কৰিলো চাৰ বছৰ বুলি ভাবি নাথাকিলো আৰু এ নিজৰ বিজনেছ এাকে লৈছো কেক বনাও জানচোন
অ এ হ'ব দে ভালেই আৰু কিবা এটা কৰি থাকিলেই হৈছে পইচা পাই থকাটোহে
সেইটোে লাহেকে বেকেৰী এখন খুলিম আৰু হৈ যাব। বৰ
হৈ যাব আৰু দে-এজনী মানুহ।
সেইটোয়েই মা-মানুহজনে চাকৰি কৰে আৰু এতিয়া মইনো-
কৰে আৰু নকৰিলেও হৈ যায় চাবলৈ গলে।। নিজৰ হলেও মন যায় নহয় চব বস্তুতে সুধি থাকিব মন নাযায় কাকো
যিমান নহওক মানে কিছুমান থাকে যে- সুধি থাকিলে মানে- বেয়া পাই। যিমানেহওক, আমাৰ এওঁযেনিবা তেনেকুৱা নহয়। হ'লেও আৰু নি- নিজৰ এটা, লাগে আৰু নিজৰ।
সেয়াই লাগে আৰু নিজৰ। নিজেও ভাল লাগে যদি নিজ- জ্বৰ- অ হাতত। উম- ব্যস্ত হৈ থকা যায় হাতত যদি- পইচা পাতি থাকে। যেতিয়াই মানে যি মন যায় তাকে- ল'ব কৰিব পাৰি ন? নিজে-
উম- হব দে। অ- এতিয়া কি? হে- এই চাৰি বছৰ কৰিবনে নকৰে তহঁতক?
চাৰি বছৰ কৰাতটো কৰিব। কিন্তু মানে এই আমাৰ- চেকেণ্ড চেমৰ মানে এবচেন এটা দি থৈছে ইউনিভাৰ্চিটিয়ে, সেইটো
উম-অ- এই আমাৰ লগৰজনীক যে সিদিনা-অ- আমাৰ লগৰজনী যে- সিদিনাখন যে- হেৰি কৰিছিল চিটিং মানে টোকোৰা মাৰা বুলি যে- হেৰি কৰি দিছিলে-
অ-এতিয়া বাই কিমান- ডাঙৰ এটা অসুবিধা হৈ গৈছে হয়নে? তাই এটিয়া কি হ'ব! সময়ত দিব পাৰিব নে? নোৱাৰে-
অ- বেমাৰ হৈছে ৰ- কাহ চৰ্দি।
উম-
মাথাটো ধুই দিলো আজি।
মই মাথা ধুবই থাকিলে কাইলৈ ইফালে কলেজ যাব লাগে। এইবিলাক মানে এইবিলাক অসুবিধা- কথা পাতিবলৈ কাৰণে। এ ৰাতিপুৱা সোনকালে ধুই দিম আৰু তাৰপাছত কলেজ গুচি যাম আৰু।
এই আইতাহঁতে কয় আৰু শনিবাৰে ধুব নাপায় বুলি, বৃহস্পতিবাৰে ধুব নাপায় সেইকাৰণে আজিয়ে ধুলো।
এ- মই যে এইবিলাক ইমান নামানো মানে মোৰ যেতিয়াই মন যায় যেতিয়াই মানে।
হেই এতিয়া ডাঙৰ মানুহ আছে যিবোৰ চলিবও লাগিব দেচোন
উম হয় দে
এতিয়াতো মই থেকেৰাত কাম চলি আছে কাৰণে এইটো ঘৰ বনাই আছে কাৰণে মই ইয়াতে আছোঁ মাৰ ঘৰতে।
মই যোৱাই নাই দে তালৈ মোক এদিন লৈ যাব নোৱাৰ তই!
দে সময় উঠিয়াই পেলাই ওলাবি।
উম
শাহুমাই তো মোক কৈছে ফোন কৰি মোবাইলতে। যে গৰম দিন কিদিন বোলোঁ তাত তাতে থাকা বোলে ইয়াত কষ্টহে পাবা। এই তাত যিমান নহওক উম অঁ এতিয়া ঘৰত যোৱা যি কাপোৰ মন যায়। পিন্ধিব পাৰো তাততো চুৰিদাৰযোৰ পিন্ধিবই লাগিব।
অঁ।
ইমান যেনিবা হেৰি নহয় দেই চুইজাৰ পিন্ধিব এতিয়া ভাল মোৰ মাজনীও।
চিন্তা যে কৰিছে গৰম পাব বোৱাৰীয়েকে।
হয় একে কৈছোঁ। পিছে নাহিলা বোলে ইয়াত বোলে। কেইদিনমান তাতে থাকাগৈ ইয়াত আহিলে বোলে সি তুমি সিজি যাবা বোলে গৰমত যি গৰম! কিন্তু টাউনীয়া জেগা যে সেইখিনি গৰমটো অলপ বেছি। ওঁ গছ গছনি নাই।
গছ গছনি নাই! খাই থাকিব মন নাযায় ভিত ভিতৰত বাহিৰলৈ যাবলৈ কাৰণেও জেগাও কম টাউনত। উ।
সেইকাৰণে তাকে ইয়াতে বোলোঁ অকনমান আহল বহলকে। মন পচন্দৰ জীৱ-জন্তু। কেটামানো পঢ়িব পাৰিম দেচোন।
অঁ হয়।
উম।
ভালে হৈছে ইয়াতে ঘৰটো বনাইছ।
ভণ্টি কি কৰিছে?
এই ভণ্টি, মই তাই খালি। অকণমান যা-যোগাৰহে কৰি দিছোঁ, তাইহে কৰি আছে চব।
অ', হক দে দিনত তই বনালি ৰাত কেইটা ভাগত হব
অ', একে মানে এনেকুৱা নহয় যে একে ময়ো বনাই থ
অ', সেয়া আৰু ছোৱালী মানুহ বনাব লাগিবই। লৰাইও বনাই দেই, আমাৰ ইও বনাই-বনাই খোৱাই মোক
আমাৰ ই চোন একো কামেই নকৰে। আমাৰ ই এক একো কামেই নকৰে।
কৰিব দে লাহে-লাহে।
নকৰে, নোৱাৰে কৰিবলৈ কাৰণে চাউলত কিমান পানী দিব লাগে সেইটোৱে নাজানে।
হেই ল'ৰা মানুহ বিলাকেনো ক'ত জানিবগে চাউলত পানী কিমান দিব লাগে, আমিয়ে ভাল নাজানো মোৰে কেতিয়াবা, মোৰে কেতিয়াবা গন্দগোল লাগে হেৰৌ।
অ', হয় বাৰু, মানে আমি মানে নিজ নিজৰ ঘৰত বনাই থকা ন বেলেগৰ ঘৰত সেইখিনি বাচনত কিমান পানী দিব লাগে অকমান অসুবিধা হৈ যায়। উম।
আমাৰতো ভাত পানী বেছি ভাগ শাহু মায়ে বনাই, মই কেতিয়াবা বনাবলে দিয়ে বনাও আৰু।
উম, আমাৰ মায়েতো আৰু যেতিয়া পায় সুবিধা একদম উম, তহঁতেই বনা, তহঁতেই বনা ঘৰত থাকিলেই সেইটো কয়। উম, একো হওক দে নহয় অশান্তি পাও দে। এয়া বোৱাৰী নাযাওতে ইমান কাম
এই আমাৰ লগৰ জনী যে আছিলে জাজবেৰী বুলি
অ', জাজবীৰ। অ', মই দেখিছিলো সেইদিনাখন হোৱাটছপত ইমান মানে কথাাতটো ভালকে মানে গুৰুত্ব নিদিলো।
অ', ছোৱালী এজনী হ'ল দে, ইমান মৰম লগা ছোৱালীজনী।
উম, হওক দে লোকে তুলিলেই যে।
হওক দে গাভৰু হৈ থাকোতেই তুলিছে।
একেলগে ডাঙৰ হব। উম, গাভৰু হৈ থাকিব ল'ৰা ছোৱালী ডাঙৰ হ'লেও এনেকুৱাই ভাল।
উম। আগতে কয়, এতিয়া বুলিবা নিজে সৰু মানে বিয়া যোৱাৰ পিছতে তুলিবলৈ মানুহে কয়। তেতিয়া ভাবো ইমান সৰুতে তুলিম নেকি বিয়া যোৱাৰ পিছতে কেইবছৰ মান ঘুৰিম-পকিম ভাবো এতিয়াহে বুজি পাইছো নাই হয়, যোৱাৰ পিছতে তুলিবই লাগে তাৰ পিছত ঘূৰিব লাগে।
এ, চাব লগা ন চব-চবৰে ক্ষেত্ৰতে মানে সেইটো হেই এ একে নহয়, কিছুমানে আকৌ ঘূৰি কৰি লয় পিছত হেৰি তোলে। মানে চবৰে সুবিধা অনুসায়ী আৰু।
সেইটোৱে। মোৰ এতিয়াতো বিয়াাৰ এবছৰ হৈ গ'ল ন। এতিয়া আৰু অলপ ঘূৰি লওঁ, ঘৰ দুৱাৰ বনি লওঁক তাৰ পিছত মই
আৰু এবছৰ দুবছৰ ঘূৰি ল, তাৰপিছত হে চিন্তা কৰিবি আৰু।
ইমানো বয়স হোৱা নাই দেচোন আমাৰ।
যি নহওক চা, এতিয়াও যদি হয়ও তাৰ পিছত আকৌ পোৱালি যদ- যেতিয়া মানে ডাঙৰ হব, সেই তিনি পাঁচ বছৰলৈকে তই নোৱাৰো আৰু।
বাকি, আনজেফি খুৰীয়ে কি কৰি আছে।
উম, মা নোৱাৰা যে এনে আছ যে মই দি আছো নেটটো অকমান। তাকে ফোনটোকে চাই আছে।
অ', হওক দে মোবাইল তোকে চাওক, কিনো কৰিব আৰু মা বোৰেতো এইটো সময়তে অকমান ৰেহাই পাই দেচো
ৰেহাই পাই, হয় দে।
বেয়াও লাগে।
উম, বাকী খুৰীয়ে।
আমাৰ মাও এতিয়া বনাই কুনাই ল'লে। সেয়া দেউতাই বনাইছিল, কৈছিলোয়ে চোন, সেয়া এতিয়া অলপ এই টিভিটোতে ওচৰতে বহিছেগে।
অ'।
বাকী, দেউতা কলে গ'ল?
দেউতাই সেয়া, কিনো কৰিব মোবাইলটোকে চাই আছে।
অ', আমাৰ দেউতা ওলাই গৈছিলে আহাই নাই।
উম। আম্মাই নিদিয়ে ইমাণ দেৰিকে ওলাই যাবলে কাৰণে।
নাই আমাৰ দেউতা এতিয়া, তোৰ দেউতাই এতিয়া হেৰি কৰে গাড়ী চলাই ন। ত' বাহিৰা কামত থাকি পেলাই ঘৰত যিগিদিন ৰেস্ট পাই ছুটী লৈ আহে ঘৰলে।
হেতোৱে অ', দেউতাই যাবই লাগিব।
সেইটয়ে মিটিং চিটিং থাকে ন'।
উম।
ৰাতিও কেতিয়াবা বাহিৰৰ মানুহ আহে। কথা বতৰা পাবলৈ কি হৈ যায়।
উম।
সিদিনাখৰে কথা ৰাতি এঘাৰটা বজাত কোনোবাই ফোন কৰিছে। ত দ বোল বহুত দূৰ পৰা আহিছো এবাৰ লগ কৰকচোন বুলি ক'লে আৰু। উপাই নাই দেচোন, বেয়া লাগে দেচোন।
এই ইমান দূৰৰ সিহঁতে জানো অকণ সোনকালে আহিবই নোৱাৰে সিহঁতেও মানে সমস্য
হেই তেখেতলোকৰো কাম থাকে দেই হে অ সেয়া নহয় আমাৰ ঘৰলে নাই শু থাককা নাছিলে, ভাত মান নিশাই এনেিয় আমাৰ লগতে কথা বতৰা পা কি আছিল?
অ-অ তেনেহলে ঠিকে আছে।
ভাতটো সোনকালে খাও যদিও মানে আমাৰ খোৱ দেৰি হয় আমাৰ
আহ
ম ক কুকুৰ-চুকুৰৰ আল মাৰি কৰি তেনেকে খোৱা হয় আৰু এ ঘৰৰ গেটলৈকে আহিছে আৰু তে এতিয়াতো আৰু কেনেকেনো ক'ব পাৰি যে মই নোৱাৰো যাবলৈ বুলি হয় নহয়। উম সেইটোৱে তেখেতটো ইমান দূৰৰ পৰা আহিছে ঘৰৰ গেটত ৰখিছে সিহঁতে কেনে গৈছে ম ক'বাত লগ কৰো বুলি কলে যেনিবা নাযায় দেই ৰাতিখন মাও মানা কৰে।
উম
উম
যিমানে যি হওক দিনকাল ভাল নহয় ন আজিকালি।
হয় ভয় লাগে যেনিবা। দ আজিকালি যিহে সাতসত্তৰ বুলি কয়। যে সেনেকুৱা ধৰণৰ কথা আৰু
উম দে নহলে মই ভাত পানী অকমান চাওঁগৈ ত উম-উম দে হ'ব দে উ